অ 'কি কৰি আছ?
এ এনে বহি আছো তই?
মই এয়া বহি আছো দে!
অ বাকী খানা পিনা হ'লনে?
খানা পিনা হোৱা নাই হ'ব হে তোৰ হ'ল?
উম হ'ল হ'ল মোৰ।
বা খালি ইমান জল্ডি
অ 'জল্দিয়ে বনালে আজি। ইমান গৰম।
অ' সেইটোয়ে গৰম বা গৰমৰ কথা নকবি আৰু গৰম। দিছে বুইছনে।
উম পুৰা একদম।
বা অ' আকৌ এতিয়া গৰম দি আছে গৰম দি আছে ঘপ
উম বৰষুণ সেইটোৱেটো
মানুহৰ বেমাৰ হব অন্য কথা নাই বুজিছ।
অ'
পিছে আজি ঘপচেনে মনত পৰিলে ক কিয়?
বহুত দিন হ'ল ফোনচোন সেইটোয়েতো বহুত দিন হ'ল ফোন চোন কৰ উপাই নাই খবৰ খাতিয়ে নাই মানুহ তোৰ সেইটো কাৰণে ভাবিলো আজি ফোন কৰো মানুহটোৰ খবৰ চবৰ অ
কেনেকুৱা পিছে খবৰ খাতি
ভালেই তোৰ
আছো দে আৰু কি কৰিবি আৰু পিছে হেৰিয়াৰ কথা ভাবিছ ছন নাই এতিয়াতো এতিয়াতো উ ঘূৰাৰ কথা নহয় পঢ়াৰ কথাই কৈছো দে চোন বাৰু ঘূৰাতো পিছৰ কথা ত এতিয়া মানে তই কি কৰিম বুলি ভাবিছ এতিয়া কমপ্লিত কৰিলি ত
এতিয়া এতিয়াতো কমপ্লিট হ'লেই মোৰ এতিয়া এতিয়া মানে ফিউচাৰ প্লেন টো হ'ল চাক চাকৰি তাকৰি কিবা আৰু এপ্লাই মাৰিম আৰু ভাবি থৈছো নহলে ইউ পি এছ চি চিউ পি এছ চি এবাৰ এক একজাম দিম
উম ঠিকে ভাল ভাৱিছ সেইটো দিব পাৰ ত উম্ উম্ এতিয়া এনেই কি কৰি আছ
এতিয়া এনেই আছো বহি আছো অ টিউচন এতিয়া অ দুটা তিনিটা পোৱলি টিউশচন কৰাওঁ
অ কৰা ক্লাছ কিমানৰ সিহঁত
ক্লাছ এটা নাইনৰ আৰু দুটা ক্লাছ ছেভেনৰ হয়
উম উম ঠিকে আছে বাৰু এ পঢ়াই থাক ন কিবা এটা হাত খৰচ
উম সেইটোৱেই তো
হেৰি আৰু এইটো
আৰু বাকী ঘূৰা ঘূৰা প্লেন
ঘূৰা প্লেন মই এইবাৰ টাৱাং মাৰিলো তোৰ যোৱাবাৰ মানে ফেব্ৰুৱাৰী মাহত টাৱাংটো মাৰিলো তো টাৱাং ত্ৰিপ এতিয়া মানে জুলাইত তো আকৌ চেৰগাঁও যাম আছো তে তই কি কৰ'বাত যাম বুলি ভাবি আছ নেকি
ময়ো হেৰি শ্বিলং যাম বুলি ভাবি আছো এবাৰ গলো শ্বিলং কিন্তু চব জোগা ঘূৰিলো কিন্তু এ এটা জোগা নগলো ডাউকী
অ অ যাব পাৰো যাব পাৰ ধুনীয়া জেগা দেই মই যোৱা নাই বাৰু মানে শুনিছো আৰু মানুহৰ মুখত অ অ তই মাগুৰ চাইডে মাৰি দিব পাৰ মাগুৰ চাগো যাব পাৰি এতিয়া ধুনীয়া আছে ঠাণ্ডা বতৰ টাৱাঙৰ মাগুৰ চাইডে চাংটি ভেলি চাংটি ভেলী চাব পাৰ কি ধুনীয়া আমি গৈছো ন বহুত ধুনীয়া জেগা তই যাব পাৰ তাত নেক্স প্লেন তাতে কৰি দে বুজিছ নেক্সট প্লেটৰ তাতে দে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'